অনাৰ গৰিবিনি
অ ক'ত আছে
এয়া মই এনেই বা ওলাই আহিছো হক
অ তেওঁলোকে খালো খালো তোমালোকৰ ঘৰ ওচৰত নদী এখন আছে ন
অ নদী আছে হয় বাৰু দে
উ মানুহে ভোচ চুচ খাব আহিব পাৰে ধুনীয়া জোগাটো ন
জেগাটো ভালে আছে অ।
পানী বাঢ়িছে জানো নদীত
পানী অ পানীৰ অলপ বাঢ়িছে অ
অ মাছ চাছ ধৰিছে নে নাই মানুহ
মাছ চাছ বুলি ধৰিছে এতিয়া মানে ইমান মাছ চাছ হৈ গ'ল দিয়া নাই পুলিচে ধৰে।
উম তোমাৰ উঠাইছা নেকি কাৰোবাক পুলিছে।
পুলিচে মানে পুলিচে উঠোৱা নাই এই পাৱউৰি চাউৰি ভাঙি দিছে।
উম
বাৰটা নে বাইশটাত বাৰৈ ভাঙিছে-
উম কি কি মাছ পৰে তোমালোকৰ তাত
এইবিলাক আমাৰ ডাঙৰ ডাঙৰ বৰালি ৰৌ মিৰিকা
আহ
এ
অ
বাকী খবৰ চবৰ-
ভাল ভাল কি মাছ কিহেৰে বনালে ভাল পোৱা খাই।
ম ঔটেঙা ঔটেঙা দ
আৰু
অঔ টেঙা তাৰপিছত টেঙা দি বনালে ভাল লাগে খাই
কচু পুলি আৰু টেঙা দি সৰু মাছ কেইটামান হ'লে ভ লাগেতো ন
ভাল লাগে অ
মই পৈছা ইমান এটা ভাল নাপাওঁ। মাংস খাই ভাল পাওঁ। উম তোমাৰ খজুৱতি হৈছে বোলে পিধিত
পিঠিত খাজতিছে উথিছে
উম পিঠিত খজোৱা কিবা খজুৱাই কিবা বিছা লাগি খজুৱাইছিলে ন
অ অ
অ মোক এই লগৰ এটাই কৈছিলে
কোন লগৰ-
এই জ্যোতিষমান বুলি কয় যে।
অ
কি কৈছিলে গোটেই বোলে তাৰ বোলে পিধি চিধি খজুতি হৈ আছে। হয়
অ
তেনেকে ঔষধ চষধ দৰৱ পাতি লগাইছা।
স্যখ মানে লগোৱা নাই এতিয়ালৈকে। উম
লগাবা লগাবা ভাল।
অ এনেই তুমি সাপ চাপ ধৰা নাই নেকি?
মই খাপ চাপ নহওঁ এতিয়া নাই ৰা
এনেই সাপ চাপ ধুৰিবলৈ ভয় নালাগে তোমাৰ অ মোক শিকাই দিবাচোন।
আহিবা ঘৰলে-
অ হ'ব হ'ব।
মানুহৰ ঘৰত ওলালেহে মাতে ন খাপ ধৰিব তোমালোকৰ পিনে তুমি সকলোৱে মিলি পেলাই মানে ভোজ এটা খাম বুলি ভাবিছো। ৰঙৰ প চাপৰি নাই জানো
চপৰি আছে বাৰু এটা
উম তাকৰি পি খানা খানা খাম বুলি ভাবিছো ত ত তুমি আহি তুমি থাকিবা।
হ'ব হ'ব মোক ফোন এটা কৰিবা
তুমি কি খাই ভাল পোৱা।
মই এনে ছাগলী খাই ভালো ছাগলী গাহৰি।
উম এনেই সুৰাপান কৰা নে নাই। উ খুৰা মান বাৰু স্বাস্থ্য সবতকে হানিকাৰক হয়।
অ সেইটো হয় বাৰতেন নাই নাই মই এইবিলাক বেয়া বস্তু নাখাওহে-
উম বিৰি চিগেট এইবিলাক মানুহে মানে খাব নালাগে এইবিলাক নাখালে ভাল।
উম
বাকী চুফাৰীটো বাৰু কেতিয়াবা ভাত খোৱা পাছত বা। টো ঔষধ আকাৰে খাব পাৰি ন।
সেইটোতো অ এনেই গুটখটো খাও আৰু।
উ গুটকাটো মানে গুটকাটো মাৰাত্মক হয় বাৰু তেওঁ খাব পাৰি আৰু।
আহ
মানে নিজৰ মুখখনৰ ভালকে ৰাখিলে ভাল। ৰাখিব পাৰিলো ন উ আমলখি আছে নেকি তোমালোকৰ ঘৰ। সিপিনে?
তম নখি কচিজ বা আছে বে।
উম মোলৈ কেইটামান লৈনিবাচোন পাৰিলে। এ বিৰাট ভাল পাওঁ?
অ
জলফাই জলফাই আছে?
জলফাই গছ আছিলে কাটি দিলে।
অ অ তাৰপিছত এয়া কি বুলি কয় যে মধুৰি মধুৰি মধুৰিআম। উম
মধুৰীআম আছে অ।
উম
ঔটেঙা গছ, আছে বাৰিতে।
অ ঔটেঙা গছৰ তলত ভূত থাকে বোলে।
উম।
তোমাক ধৰিছে জানো কেতিয়াবা, ঔটেঙা গছৰ তলত। হৈ যে জানো কেতিয়াবা তোমাক।
কি। অ এই তুমি বিজনেচ চিজনেচ নাপা নেকি?
মই কৰো বিজনেছ। নাৰিকলা বিনে, নাৰিকলা বিজনেচ কৰো। নাৰিকল, তাৰছত তামোল ছাগলী। তাৰ মানে এইটো বিজনেচটো মানে মোৰ অকণ বেলেগ টাইপ অকণ বিজনেচটো। সেইটো মানে, ইনভেষ্টমেন্ট মানে এইটো ৰাতি ওলাব লাগিব। মানে ৰাতি মানে। ট্ৰেইনিং দিয়া হয়তটো, ৰাতি মা ট্ৰেইনিং মানেক। মানে পইচা খিনি মানে, দিনত মানে এনেকে বিজনে চি মানে। ভাল কাষ্টমাৰ চাষ্টমাৰ বিচাৰিব লাগিব পইচা পাতি দি কিনিব লাগিব মানে ৰাতি আমিও নাই আমি এ। সৰুকে পাৰ্থি এটাই কৰো, পাৰ্থিত মানে আমাৰ। সুৰা চুৰা একেবাৰে মৎছত মানে এইবিলাক মাৰাত্মক বস্তু নাথাকে ৰাগিয়াল বস্তু। এনেকে পেলাই আ কৰি থাকো আৰু।
উম।
তুমি কি পঢ়ি আছা। অ। ছেকেণ্ড ইয়াৰ।
তুমি।
মই মোৰ ছেকেণ্ড ইয়াৰ।
অ এক্সাম চলা নাই।
কি কৈছা।
একদাম চলা নাই।
এজন, পুৰুষি খতম হল।
অ, কি কেনেকুৱা হল পৰক্ষা।
পৰীক্ষা হৈছে আৰু, তুমি কি চাবজেক্ট ভাল পোৱা।
মই মই তোমাৰ বিহু পলিটিকেল এডুকেশ্যন সেই বিলাকে।
অ চবত কেলে ভাল পোৱা কি।
ম মই চবতকে ভাল পাওঁ মানে অসমীয়া আৰু।
উ অসমীয়া। ত কান্ত সন্দে কৰি চিনি পোৱা উ। জমাই ঘৰ কো তেজপুৰৰ নেকি।
মোৰ তেজপুৰ নহয়, মোৰ তোমাৰ বিন্দু, হেৰি বা বাৰী বা বাৰী।
মান শোণিতপুৰ জিলাতে পৰে।
অ।
অ বাঁহ মাৰি পিনে মানে বাঁহ বাৰ মানে কি বাঁহ গজে নেকি বেছি।
বেছিভাগ আছে অঁ।
অ হাতীও ওলাই চাগে ন।
হাতীয়েকা ধেৰ তুমি হাতী চাই ভাল পোৱা নেকি।
এই মই বিৰাট ভাল পাওঁ পুৰা ফেণ্টাষ্টিকে।
উম।
কখলাবন চখলাবন লাগিব চাবা।
অ, আহ পথাৰ এই ফিল্ডতে বাগৰি আছো।
অ ছাঁহি লাগিব চাবা য'তে ত'তে। উম উঠি দিয়া উঠি। উঠি দা উঠি দিয়া মানে তোমালোকৰ পিনে গাছ টেঙা আছে নেকি
গাছ টেঙা আছে অ
কাইলৈ মই যাম তুমি দৌৰি গৈ পেলাই লৈ আনিবিচোন এটা অ তুমি ক'ত পঢ়া তুমি ইয়াত বেঙেনা কলেজত নপঢ়া জানো
অই বেঙেনা কলেজত এডমিছন লৈছো অ
ৰমেন চাৰক চিনি পোৱা
ৰমেন চাই বেংগলী বজতহে কৰে মই বেঙেনা কলেজলৈ পঢ়ো
নহয় নহয় আগতে আছিলে বোলো তোমালোকৰ তাত
তাত মানে গমেন বুলি কোৱা মাষ্টাৰটো নাই আগতে আছিলে এতিয়া নাই
মাষ্টৰজন কেনেকুৱা এনেই
মাষ্টৰজন ভাল নহয় ইমান
উম উ কিয়
সেই তাৰ অলপ মানে কেনেকুৱা বুলি কম মানে বৰ ফাক কথা ক বস্তাৰি বস্তাৰি কথা কয়
উম উম উম সেই মানুহজনে ধবাতো খায় ধবাত জাতীয় বস্তু সেৱন কৰে নেকি ন
অ
অ সেইকাৰণে তোমালোকৰ পিনে চৰাই মাতি আছে দেখোন
চৰাই ধেই আছে
উম মোৰ ওচৰতটো মানতি আছে এই চৰাইটোৰ নাম হুকু খুৰা বোলে
আহ
উম তুমি গেয়াৰ লগাই তুমি গিয়াৰ লগ তুমি বাৰে বাৰে গেঞাৰ লগাই আছা কিয়
এ নাই
সেই আকৌ লগাইছা আকৌ লগাইছা এই আকৌ মোক ঢেপঢূপ শব্ মই শব্দটো শুনি আছো ঢেপেক পোচ কে দিছে শুনাচোন
কোৱা
কেইটামান তাৰ পিছত কচু পুলি এমুঠি তাৰ পিছত গাছ টেঙা এটা তাৰ পিছত পাৰে যদি। নেপালী কাটিং গাহৰি অকন চাবাচোন নেপালী কাটিং হে কিবি খাচী গাহৰি এখন চাবাচোন
খাচী গাহৰি।
অ খাচি কৰা গাহৰিটো চিনি পাইছানে নাই?
গম পাইছোঁ গম পাইছোঁ অ অ হ'ব অ হ'ব।
উ তুমি আশি ফুলক চিনি পোৱা নেকি?
আচি ফুল আচি ফুল অ পাওঁ।
ক'ত থাকে আজিকালি ল'ৰাটো?
এ সি পোৱালিটো বাহিৰত গৈছিলে। আনিনি
ক'ত গৈছিলে?
কি বেংলোৰ গৈছিলে বেংলৰ।
বেংলৰ ত অ মানে দহ বৈচা আমাৰ লগৰ এজনীও থাকে বাৰু বেংগলৰত।
নামটো কিবা।
নামটো বেয়া পাবা নেকি কলে আকৌ।
ক'বা।
কিয়।
এই নালাগে নামটো ক'ব নালাগে।
তুমি চিনি পাবা তোমাৰ ঘৰো তোমাৰ ঘৰৰ তুমি তোমাৰ ঘৰৰ পৰা দূৰ হ'ব চাগে ন অ দহ বৈচৰিয়া।
উম তোমাৰ বিশ পঁচিশ কিলোমিটাৰ মান হ'ব।
অ মানে লগৰ ছোৱালীজনী থাকে। তাৰ মানে মোক লাইক চাইক কৰি থাকে ছোৱালীজনীয়ে।
অ লাই কৰে নেকি মোক।
উম তাৰপিছত কি বুলি কয় এয়া। অ এই এই যে বেচি ইয়াত যে এবাৰ ফাংচন হৈছিল যে। প্ৰিয়ংকা ভৰালী আহিছিলে। অ মই গৈছোঁ মই কৈ আছোঁ শুনা প্ৰিয়ংকা ভৰালী আহোঁতে। এ মোক এ চকলেট এটা দিছিলে নহয়। মানে চকলেটটো কি মানে চকলেটটো মানে এয়াৰ কোম্পানীটো। তাৰপিছত মানে এই কোম্পানীটো মোৰ লগৰটাই কৰে। লগৰটোৱে ক'লে তুমি চকলেট কেইটামান লৈ যোৱা। তাত পালে মানে এই যে কথা সুধি পেলাই এ শুদ্ধ উত্তৰ দিব পাৰিলে যে কুৱেশন সুধিব পাৰি যে সেনেকে মানে মই এইবাৰ কৰিব চাইছিলোঁ নহ'ল। এইবাৰ মই চাও নেকি? কেনে চকলেট লৈ পাই তোমালোকৰ পিনে কিবা।
ফাংচন আমাৰ এতিয়া এই এতিয়া ব'ল বমৰ সময়ত কৈ ফাংচন পাতিব
অ অ তেনে ঠিক আছে দিয়া তেনে ন।
অ দিয়া ফোন কৰিবা পিছত।।
ধন্যবাদ।
অহ।